মই মানে হেল্ল'
অ বন্ধু।
কি খবৰ?
এ আছো আৰু কেনে মতে।
বহুতদিনৰ মূৰত খবৰ খাতি পাইছো যে।
তাকেই এই তোৰ কলেজৰ পৰা তোৰ আৰ- এই সময়ে নাপাওঁ নহয়।
অ', কলেজৰ পৰা আজৰি হোৱাই নাই ন!
নাই, এতিয়াতো এই পৰীক্ষা যেনে তেনে সমাপ্ত হল আকৌতো এতিয়া সেই ইণ্টাৰশিপ আহি
হৈ আমাৰ একে সে তোইন। ইণ্টাৰ্ণশ্বিপ বুলিতে মানে তোৰ এই মাহৰ বিশ দিন সেই তাতে গ'লেই আৰু মোৰ বাৰু দুদিন বাকী আছে। পিছে টোৰ স্কুলত পঢ়োৱা পঢ়োৱাই সৰু লৰা ছোৱালী বা পঢ়োৱা পঢ়ে একদম অৱস্থা বেয়া হৈ যায়
অ'। এ আগতে ফ'ৰ নাছিলে তো এই ফৰ্থ চেমৰ পৰা কিনো তোৰ ইণ্টাৰ্ণশ্বিপ আহিলে নহয়। অ', এতিয়াতো সময়ে নেপোৱা হ'লো।
কেলেই আগতে তো পঢ়ি বিন্দাছ পৰীক্ষাটো দি- লাগে দিয়াৰ পিছত একদম মাহী ঘৰলৈ যাব লাগে পেহী ঘৰলৈ যাব লাগে বিভিন্ন নতুন নতুন জেগা চাব লাগে শানি- থাকিব লাগে কিন্তু আজিকালি মানে ইউনিভাৰ্চিটি খনে এনেকুৱা কৰি দিছে কোনো ছাত্ৰ ছাত্ৰীকে শান্তিয়ে মানে। ঘৰলে বহি থাকিবলৈ নিদিয়ে।
নিদিয়ে, নিদিয়ে আগতে টো কিতাপ এখন পঢ় এদিনা- টো পৰীক্ষা দি পেলাই খতম বিন্দাচ টেনচন নাথাকে ন। আজিকালি তোৰ আকৌ ইণ্টাৰ্ণশ্বিপ এক্সট্ৰাকে কৰা। তাৰ নামতটো বিশ দিন, বিশ দিন মানে ৰিপৰ্ট বনোৱাটো আছেই। মুঠতে তোৰ এমাহমান তাতে গুচি যায় আৰু।
সেইটোৱেটো তাকে, তাকে দিয়া ইণ্টাৰ্ণশ্বিপ চলি থাকিব আৰু তেনেকে তাকে সেইদিনাখন মই। কথাটো পতা আধৰুৱা- হ'লগে নহয়। তাকে, এতিয়া। মানে আমি ইন্টাৰনেটৰ ধৰ সুফল খিনি পাতিলো এতিয়া আমাৰ কিন্তু ইন্টাৰনেটৰ কেৱলতো অকল সুফলেই নাই, পৃথিৱীত যেনেদৰে এটা মুদ্ৰাৰ টো দুটা। দিশ থাকে এটা ভাল, এটা বেয়া দিশতটো থাকেই। তেনেদৰে মানে ইণ্টাৰনেটো ভাল আৰু বেয়া দিশ দুয়োটাই আছে। আমি ভাল খিনি আলোচনা কৰি-, এতিয়া বেয়া খিনিতো আলোচনা কৰিব লাগিছিলে।
শুনিছ নাই? হেল্ল' শুনা পাই আছ নে নাই।
শুনি আছো।
সেইখিনি বোলো আলোচনা কৰিব লাগিছিলে।
তাকে বেয়া খিনি কবলৈ যাওঁতে, তোৰ প্ৰথমতে আহিব ইন্টাৰনেটৰ প্ৰতি আসক্তি। কি হ'ব পাৰে মানে? তোৰ এতিয়া যদি ৰাতিপুৱা পৰা উঠাৰ পৰা আমাৰ । প্ৰজন্ম খিনিয়ে ইণ্টাৰনেটতে নিজৰ মূৰতো সোমাই থা- ।
এই তোৰ মাতটো সৰো, সৰো কে আহিছে কমক । কমকে আহিছে মাতটো ।
ঘৰত মানে ইণ্টাৰনেটটো নাপাই যে, গতিকে মই তোৰ লগত কথা পাতিব এতিয়া। আমাৰ, এই ওচৰতে থকা নদীখনৰ মথাউৰিটোত আহিছো।
অ, অ, অ, তাৰপৰা তই কি কথা কৈছিলি ইটাৰ ইণ্টাৰনেটৰ কিবা আসক্তিৰ কথা কৈছিলি ন।
অ, এতিয়া যদি প্ৰথমতে চাবলৈ যাওঁ। ইণ্টাৰনেটৰ প্ৰতিটো আসক্তি হ'ব পাৰে আমাৰ মনত। তোৰ যেতিয়া। ৰাতিপুৱা শুই উঠাৰ পৰা, তো আমাৰ নৱপ্ৰজন্ম খিনি ইণ্টাৰনেটতে অকল ইজি থাকিব। তেতিয়াতো আমাৰ ই- এদিন নহলেও, এদিন আসক্তি হ'ব পাৰে ন।
হয়, হয়। এইটো কথা হয়। আজিকালি, নৱপ্ৰন্মক সেই উঠাৰ পৰা বিচনাত শোৱালৈকে মানে গোটেই হাতত ফোনটোৱে থাকে ন।
সেইটোৱে
ইয়াৰ উপৰিও মানে আমাৰ এতিয়া ইট পাৰনেটৰ আটাইতকৈ ভয়ংকৰ পিঠখনে হৈছে যে ইটাৰনেটত যোৰ ফেক বা ভুৱা খবৰবোৰ যোৰ প্ৰচাৰিত হয় সেইবোৰে মানে মানুহৰ একম হতভম্ব কৰি তুলিছে এতিয়া বি এই ইণ্টাৰনেটৰ জৰিয়তে যিবোৰ এপ এপ্লিকেশ্যন চ হৈ থাকে ইউটিউবৰ কথা ক'ব পাৰোঁ ফেচবুকৰ ক'ব পাৰঁ টইটাৰ বা ইনষ্টটাগ্ৰামৰ কথা কথা ক'ব পাৰ। আজিকালি মানে কিছুমান, আমাৰ এতিয়া আমাৰ দেউতাসকলে তো ইমান খিনি কথা নাজান। আমি কিবা এটা যেতিয়া বাৰ্তা পাম। তেতিয়া, সেই বাৰ্তাটো চাই পেলাই ইন্টাৰনেটত কৈ দিব পাৰিম যে। প্ৰকৃত খবৰ হয় নে? মিছা খবৰ হয় নে? কোনোবাই অপপ্ৰচাৰ চলাইছে বা। কিন্তু, এতিয়া এছাম প্ৰজন্মই মোবাইলটোও চাই থাকে যে, তেওঁলোকৰ দৈনিক। নিউজ কিবা, কিবি সেইখিনি বিষয়ৰ বাবে চাই থাকে। কিন্তু, এই ইণ্টাৰনেটৰ জৰিয়তে এনেকুৱা কিছুমান। অভদ্ৰ মানুহবোকে মানে অ', মিছা ভুৱা তথ্য প্ৰচাৰ কৰে, যিবোৰ দ্বাৰা মানে মানুহবোকৰ মানে এ, যিটো সঠিক ৰাস্তা সেই সঠিক ৰাস্তাটো মানে পাৰ হৈ যায়, সিদিনাখন দেখিলোঁ কি মানে সিদিনাখন নহয় কেইদিনমান হ'ল শ্বিলঙতে, আমাৰ অসমৰ ল'ৰা দুটা তাতে মানে কি হৈছিলে যে, ইণ্টাৰনেটত কোনোবাই ভুৱা প্ৰচাৰ চলাইছিলে সেইকন সময়ত যে, এই বৰ্তমান আমাৰ ফল সোপা ধৰা ওলাইছে যিবিলাক মানে মানুহ অপহৰণ কৰি পেলাই তেখেত বোকক লৈ যায়, কিন্তু সেই সময়তে মানে আ বিভিন্ন ঠাই ভ্ৰমণ কৰি থকা অসমৰ দুটা ল'ৰা গৈ পেলাই সিহঁতৰ জেগাত মানে ৰাতি ওলালেগে যিহেতু অচিনাকি জেগা সিহঁতেয়ো বুজি পোৱা নাছিলে, আৰু সিহঁতৰ মানে চুলি এতিয়ালৈ দীঘল আছি আছিলে আৰু মানুহবোকে সন্দেহ কৰিলে যে, ইহঁত সোপা ধৰা তেনেকুৱা হ'ব পাৰে। আৰু সিহঁতক মানে মৰিয়াই, মৰিয়াই পেলাই বহুত অত্যাচাৰ কৰি পেলাই অশেষত সিহঁত দুইজনৰে মৃত্যু হৈছিলে। গতিকে মানে এই ইণ্টাৰনেটৰ জৰিয়তে যিবোৰ অপপ্ৰচাৰ চলে, সেইবোৰে মানে আমাৰ সমাজত বৰ্তমান ভয়ং কৰ ৰূপ লৈ আছে।
হয়, আমিও শুনিছিলোঁ, এই ল'ৰা দুজন কিমান কাৰ্বি আংলংত গৈ যে, মৃত্যুৰ মুখত পৰিছিলে বহুত সেই খবৰটো শুনি বহুত দুখিত হৈছোঁ, আৰু তোৰ আমাৰ চাবলৈ গ'লে আ আমাৰ আজিকালিতো ব্যক্তিগত তথ্য চুৰি হোৱা দেখা যায়, তোৰ এইটো বেংক একাউণ্ট তোৰ ফোনৰ লগত লিংক থাকে, আধাৰ, পান কাৰ্ডৰ লগত লিংক থাকে। কিছুমান চাইবাৰ অপৰাধীয়ে তাৰলগত‌ তোৰ সংযোগ কৰি আমাৰ কি কয় বেংকৰ পৰা সকলো টকা লুটি লৈ গুচি যায়।
হয়, হয়।
আৰু আজিৰ যুগত এইটো এটা বহুত মানে মহামাৰীৰ নিচিনা সৃষ্টি হৈ গৈছে। কাৰ প্ৰতিটো মানে তোৰ দৈনিক বহুতো কেষ্ট চাইবাৰ অপৰাধী ত থাক থাকিবই থানাত এইটো এজনৰ বোলে ব্যক্তিগত তথ পইছা চুৰি হ'ল ইজনৰ বোলে বেংকৰ একাউণ্টৰ পৰা টকা চুৰি হ'ল, ইজনৰ বোলে কোনোবাই ব্লেকমেইল কৰিছে তেনেকুৱা।
হয়-হয় এতিয়া সেইটো ইণ্টাৰনেটৰ এনেকুৱা ধৰণৰ বহুত মানে কিছুমান এনেকুৱা নেতিবাচক গুণ আছে যিবোৰ কথা আমি চিন্তা কৰিলে বা তেনেকুৱা কবলত যিবোৰ মানুহ পৰিছে। সেই মানুহবুে মানে সেইটো আচল ওপৰত দি প এতিয়া ইণ্টাৰনেটৰ লগত জড়িত এনেকুৱা কিছুমান এ মানে ভয়ংকৰ নেতিবাচক দিশৰ লগতে কিন্তু আমাৰ মানুহবোৰৰ সময় অপচয় কৰি আছে ইণ্টাৰনেটে। হয়নে নহয় তই কথাটো ক?
হয়-হয় এতিয়াতো মইয়ে গম পাওঁ মোৰে বহুত সময় এতিয়া অপচয় হৈ যায়। কাৰণ মই দিনটো - দিনটো ইন্টাৰনেটতে সোমাই থাকিব বিচছাৰো।
আমাৰ যিবোৰ আ মনোৰঞ্জনমূলক এপ আছে। আজিকালি মানুহ বিলাকে কি কৰে যে- লগৰ ওচৰ চুবুৰীয়া লগত দুই এটা। এটা ভাল বা সুখ- দুখৰ কথা পতাৰ সলনি। তেওঁলোকে কিন্তু ৰুমতে সোমাই পেলাই সেই ফোনটো। যিটো, ফোন যন্ত্ৰত। তাত মানে ইন্টাৰনেট সংযোগ কৰাৰ লগে লগে, তাতে বিভিন্ন এপ্লিকেশচন যেনেকে ফেচবুক হোৱা- আদি দৰে কিছুমান। চচিয়েল মিডিয়া যুক্ত এপ আহে। য'ত মানে, বিভিন্ন সময়ত মানুহ বিলাকে বিভিন্ন মনোৰঞ্জনমূলক। ভিডিঅ' বনাই থাকে। আজিকালি ৰিলচ হওক, ভ্লগ বনোৱা হওক। বা বিভিন্ন তেনেকুৱা কণ্টেন্ট মানুহ বিলাকে বনাই থাকে আৰু সেইবোৰ চাই - চাই মানে আমি উপভোগ কৰি মনোৰঞ্জন কৰি পেলাই কিন্তু আমি আমাৰ সময়টো নষ্ট কৰি লৈছো এতিয়া আমাৰ সমাজত বৰ্তমান এটা প্ৰজন্মৰ সৃষ্টি হৈছে যিটো প্ৰজন্ম এটা নিবনুৱা শিক্ষিত হয় যদিও নিবনুৱা তেখেতলোকে সেই ইন্টাৰনেটৰ জৰিয়তে মানে ঘৰতে বহি - বহি বেলেগ কাম কৰিব নোৱাৰিছিলে আৰু ইয়াৰ লগতেতো আমাৰ বিভিন্ন বেমাৰ আজাৰো হৈছে কৃষি কাৰ্য হওঁক আমি পৰিশ্ৰম কৰিবলৈ আমি মন নকৰা হ'লো ইণ্টাৰনেটো ইণ্টাৰনেটৰ ভৰতে কেৱল সচিয়েল এপ বুকছ চলাই-চলাই আমি ঘৰতে শুই থাকো গতিকে তেনেকুৱা কিছুমান ইণ্টাৰনেটো আমি নেতেবেচক কিন্তু দিশ দেখিবলৈ নো পোৱা নহয়।
হয়, ইয়াৰ লগতে যদি আ- আমি আৰু এক লক্ষ্য কৰিব যাওঁ। আমি এই- ইণ্টাৰনেটে, ছাত্ৰ -ছাত্ৰীৰ জীৱনত বহুতো কুপ্ৰভাৱ পেলাব বিচাৰিছে। গতিকে, যদি তোক। বিদ্যালয়ত শিক্ষকসকলে তোক যদি কোনোবা। এটা বিষয় টোক গৃহ কৰ্ম কৰি নিবলৈ কয়। তোৰ, ছাত্ৰ আজিকালি ছাত্ৰ ছাত্ৰীয়ে কি কয় তোৰ। নিজৰ মগজটো খটুৱাইটো। এইটো- চলিউচন কৰিব নিবিচাৰে বৰঞ্চটো। এই অনলাইন প্লেটফৰ্ম চছেট জি পি টি, জেমিনাই আদিকে ধৰি। এইবোৰত টোৰ, যোনটো গৃহ কৰ্ম কৰিবলৈ দিছে। তাৰ সেইটো দি দিব আৰু- তেওঁলোকে যিটো বাৰ্তা পঠিয়াই দিয়ে। তাৰ বিনিময়ত ছাত্ৰ ছাত্ৰীয়ে কৰি নি শিক্ষকক এজ ।
হয়, হয়, হয়। তেনেকুৱা ধৰণৰ আজিকালি উম ক-
ইয়াৰ ফলতটো ছাত্ৰ-ছাত্ৰীৰ চিন্তা শক্তিটো কমি গৈছে ন।
হয়, হয় একদম। আজিকালি নিজেই চিন্তা কৰি কাম কৰিব নোৱাৰা হৈছে মানুহ বিলাকে।
হয়, হয়।
এতিয়া! আমি এতিয়া, সেইখিনি কথাই মানে সমাজতো সমাজত তেনেকুৱা বহুতো। নেতিবাচক কাৰ্য চলি আছে। তাৰ ভিতৰত আমি স্বাস্থ্যৰ ওপৰত, কিন্তু এই ইন্টাৰনেট। কোনো প্ৰভাৱ নেপেলোৱা নহয়। এতিয়া আমি ইণ্টাৰনেটৰ ফলত- যিবোৰ যন্ত্ৰ পাতিৰ সৃষ্টি হ'ল। মোবাইল ফোনৰ কথা ক'ব পাৰোঁ। টিভিৰ কথা ক'ব পাৰোঁ, কম্পিউটাৰ, লেপটপ, টেবলেট আদিবোৰ। যন্ত্ৰ, আমি যেতিয়া বেছিকে ব্যৱহাৰ কৰিব লৈছো। তেতিয়া তাৰ তাৰ মানে। যি এ বৈদ্যতিক যিটো- ৰেডিয়েচন ওলাই। সেই ৰেডিয়েচনে, কিন্তু আমাৰ মানুহৰ মগজুত আৰু আমাৰ যিবোৰ কিডনী। সেইবোৰত, কিন্তু একদম বহুত বৃহৎ ভাৱে প্ৰভাৱ পেলাইছে। তাতকেও ডাঙৰ কথাটো হ'ল ইণ্টাৰনেট সংযুক্ত যিবোৰ ডাঙৰ ডাঙৰ টাৱাৰ আছে। সেই টাৱাৰ বোৰৰ আশে পাশে যিবোৰ চৰাই উৰি যায়। সেই চৰাইবোৰক - কিন্তু, মাথাাৰ মানে মস্তিষ্ক এটা অংশ বিকল হৈ পৰে আৰু সিহঁত মৃত্যুমুখত।
ইয়াৰ পৰিপ্ৰেক্ষিতত চাবলৈ গ'লে আগতে আমাৰ। ঘৰে ওচৰে-পাঁজৰে চৰি থকা ঘৰ চিৰিকাটো। আজি কিন্তু সেই ঘৰ চিৰিকাটো নাইকিয়া হৈ পৰিছে।
হয়, এতিয়া ঘৰ চিৰিকা, শালিকা লগতে আকৌ কপৌ। পু আদি চৰাইবোৰ মানে নাইকিয়া হৈ পৰিছে কিন্তু যিবিলাক চৰাই বেছি দূৰলৈ অতিক্ৰম নকৰে বা যেনে এতিয়া পাৰৰ কথা কওঁ পাৰবোৰ আমি ঘৰতে পুহি ো সেই তেনেকুৱা ধৰণৰ কিছুমান চৰাইে কিন্তু আমাৰ বৰ্তমান পৃথিৱীৰ বা প্ৰকৃতিত দেখা পোৱা গৈছে।
হয় এতিয়া আমিতো গাঁৱলীয়া মানুহ গাঁৱত বাস কৰোঁ কাৰণে আমাৰ চৌপাশত বহুত টো চৰাই চিৰিকটি দেখিবলৈ পোৱা যায় কিন্তু তই যদি চহৰলৈ মন কৰ তাত কোনো ফালে টো ইমান গৰম বাঢ়িছে তাতে চৰাই চিৰিকতি নাইকিয়া হৈছে, ইয়াৰ ফলটোৱে হৈছে ই ইণ্টাৰনেট, ইণ্টাৰনেট
সেইটোৱে ইণ্টাৰনেটে আমাৰ স্বাস্থ্যৰ আটাইতকৈ ডাঙৰ কথাটো আমাৰ শিশুসকলৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাইছে। আমি যেতিয়াই, আজিকালি আমাৰ অভিভাৱকসকলে এইটো এটা ডাঙৰ মাৰাত্মক ভুল কৰি আছে। যে, যেতিয়া ছাত্ৰ-ছাত্ৰী সকলে যেতিয়া অলপ ডাঙৰ হয়। আঠ ন বছৰ হয় তেতিয়া মানে ছাত্ৰ ছাত্ৰীসকলে- বিভিন্ন খোৱা মেলা কাৰ্যত বা মাক- দেউতাহঁতে কাম কৰি থকা সময়ত অশান্তি কৰি থকা দেখা পোৱা যায়। আচলতে সিহঁতে সময় বিচাৰে। কিন্তু আমি যিসকল ব্যস্ত পৰি মানে অভিভাৱক থাক- থাকে। তেওঁলোকে টাইম দিব নোৱাৰে, সেইবাবে কিন্তু আমি মোবাইলটো দি পেলাই। আতঁৰলৈ গুচি যাওঁ। কিন্তু এই মোবাইলটোৱে, আমাৰ স্বাস্থ আৰু লগতে চকুত কিমান - এটা বৃহত্তৰ ক্ষতি কৰিছে। সেই কথাখিনি আমি জানো। জানিও পেলাই জানি পেলাইও কিন্তু আমি নিজৰ স্বাৰ্থত মানে সেইখিনি কথা আমি। আওকান কৰিব পাৰিছো মানে এতিয়া।
আৰু যদি তুমি এটা পইন্ট চাবলৈ যাওঁ আমি এই ইন্টাৰনেটৰ জৰি আমাৰ সামাজিক সম্পৰ্কটো বহুত দূৰ কমি গৈছে। কাৰণ এই ইন্টাৰনেট যুৱ প্ৰজন্মৰ বাবে এটা নিচাৰ দৰে পৰিগণিত হৈছে, ৰাতিপুৱা শুই উঠাৰ পৰা যদি ত কোনটোতে সোমাই থাক ঘৰৰ ওচৰে পাজৰেতো মানুহৰ লগত মিলেই নাথাকে তেতিয়াতো কথা বতৰাই নাথাকে তেতিয়া আমাৰতো সামাজিক সামাজিক সম্পৰ্কটো কমি আহিব পাৰে ন।
হয় হয় এতিয়া ইন্টাৰনেটৰ মানে ইন্টাৰনেট চলিত যিবোৰ এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যন বোৰে মানুহক মানে এককন্দ্ৰিক কৰি এককেন্দ্ৰিক কৰি পেলাই তুলিছে সা এক প্ৰস্থিতি মানুহৰ বৰ্তাই ৰাখিবলৈ বৰ্তমান অসমসামৰ্থ হৈছে এতিয়া আমাৰ কাষতে থকা অ' আমি আগতে কি কৰিছিলো যে আমাৰ দুই তিনি ঘৰ পাৰ হৈ যদি কোনোবা এজন ব্ক্তি বা বৰবক জনে আমি মাতি ব লাইছিলে আমি পতকৈ দৌৰি গৈছিলো গৈ পেলাই মাতিছিলো গে আৰু সেই যে দৌৰি গ'লো মাতিলো সিহঁতৰ ঘৰলে গ'লো তাৰ জৰিয়তে আমাৰ এটা মানে এ সম্পৰ্কঢহি উঠিছিলে যে ল'ৰাটো আহিছে কিবা এটা খাবলৈ দিওঁ বা ল'ৰাটোক ভালকে মাত দো চিনাকি হৈছিলো কিন্তু, আজি আজিকালি ইন্টাৰনেটৰ যুগত কি কৰো যে সেই চাৰি পাঁচ ঘৰ পাৰ হৈ যি বক্তিক আমাক দৰ হয় তেলে আমি এটা কল কৰি দিওঁ, নহলে এট কৰি দি গতিকে এনে ক্ষেত্ৰত আমাৰ সামাজিক সম্পৰ্ক যথেষ্ট অৱনতি ঘটিছে বুলি ক'ব পাৰি।
সেইটো চাবলৈ গ'লে তো আজিকালি কাষৰ ঘৰ যদি বি বৃদ্ধ আইতা এগৰাকী আহে বৃদ্ধ এজন উম, ককা আহে আমাৰ যুৱ প্ৰজন্মক তেওঁলোকক মাত দিবলৈ এষাৰি তেওঁলোকৰ সময় নোলায়, কাৰণ তেওঁলোক বিজি।
হয় হয়। হয় এতিয়া
ঘৰলৈ আহিলেও সময় নাথ
হয় একদম এতিয়া সমাজত মানে আমাৰ ইন্টাৰনেটে আমাৰ সেই আৰু আমি ইণ্টাৰনেটৰ ওপৰত বেছি নিৰ্ভৰশল হৈ পৰিছো ইণ্টাৰনেটৰ অবিহনে যে আমাৰ কোনো কাম নচলোই।